অহ।
টো কটা গলে গমেই নাপালো।
হয়, নিকি।
মই কললো কি তই কথা পতা শুনা পাইছা।
কল কি মানে ক'ত বা কথা পালি লাষ্ট কি বা ক'লি তই শুনা নাপাল নহয়
অ এই লাষ্টৰ পেৰে ন কটা গেচি।
আহ ভূটান চকী যাম বুলি ভাবি আছো।
ভূটান চকী কিন্তু আমাৰ যদি ক্ৰাংচুৰ প অহাৰ পিছত আৰু এটা কিন্তু জ ত আমাৰ হৈ যাব
ক'ত,
লং জৰং
অ লং জৰংটো বঢ়িয়াকে টাইম চাইম লৈ কিনে যাব লাগিব।
বঢ়িয়া কে সেইটো টাইম চাইম লৈ ফেলাই যাব লাগিব। একদিন ষ্টে কৰি ফেলে সেনেকা টাইপত যাব লাগিব।
আহ।
কাৰণ চাৰি চাকটা থাকিলো বেলেগ কথা আমি ৰাতিয়ে ওলাই গলো হয় ডাইৰেক্ট চাই পেলাই দিনটো থাকি গুচিয়াই ভাব কিন্তু আমাৰ চাৰি চাকটা নাই ন।
অ, আৰু এইখন গাওঁখন বোলে হেৰি ৰবিবাৰ আৰু এ শনিবাৰ আৰু ৰবিবাৰ বন্ধ থাকে বোলে। যাব নোৱাৰি বোলে তাতে আহ। এখন গাও হয় ন। পাহাৰৰ একদম শেষত গাঁওখনৰ মাজেদি ওলাই খেনেহে ডুবাই বুজিছা নংগং গাঁওখনৰ নাম হয়।
নংজৰং গাঁওখনৰেই নাম?
আহ
মই ভিউ পইণ্ট বুলি ভিউ পইণ্টৰ নাম বুলি নংজৰং বুলি ভাব চিলো।
মানে গাঁও এখন আছে গাঁওখনৰ মাজেদি পাহেৰে পাহৰে উঠি কিনে এই ভিউ পইণ্ট একদম এণ্ডিঙত পায় সেইটো কাৰণে নেকি কুঁৱলি কুৱলি দেখা পায় চবফালে।
কুঁৱলিও কিন্তু আচৰিত কুঁৱলি পুৰা পাহাৰ ঢাকি দ মেঘেদি।
উম। আৰু শনিবাৰ এইবাৰ বন্ধ থাকে বুলি শুনছো এইটো সঁচা ন মি। সেয়া গম নাপাওঁ মই
নাই নাই নাই দে শনিবাৰ ৰ শনিবাৰ ৰবিবাৰ বন্ধ হৈ থাকিব দে কাৰণ সেইটো এটা টু টুৰিষ্ট পইন্ট টাইপত না আৰু বন্ধ থাকিব এতিয়া বেলেগৰ মুখতো মই শুনছিলো কিন্তু মোক বিশ্বাস কৰা নাছিলো ততৰ মুখতো শুনলো
সেইটো কাৰণে অলপমান চাই চিতি যাব লাগিব তাতে চব মিলাই কেনে
উম এনেকা বু বা এ সোমবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত যাব লাগিব আৰু
অ আৰু হেৰি এই ভূটান চুকী যাবা লাগব
অ ভূটান চকী যাৱা নাই কিন্তু মই
উম ভূটান চুকি মই গৈছোঁ না যাওঁ নে মনত নাই কিন্তু জাগাটো বঢ়িয়া
দূৰ আছে ভূটান চকী
এই মামা আৰু তেওঁ ল'ব
মামাহঁতৰ
ফাৰ্ষ্ট মামা তাত যাব লাগিব
মামাহঁতৰ অকমান তেজপুৰ অ তেজপুৰত তাতে একদিন কৰিবা লাগব
ষ্টে কৰিব নেলাগে মই কৈ আছোঁ
আহ
আমি য়া ৰাতিপুৱা ওলাই দিলোঁ
অ
তেহেতৰ তাতে যাই পালো যাই নে পুৰে ফ্ৰেছ চেচ হৈ সেইকিনে ৰাতিপুৱা ধৰি লও নটা দচটামানত এই তা পৰা ওলাই দিম হেৰী ফালে ভূটান চকীৰ ভালে বেছি দূৰ নহয় না এক ঘণ্টা ডেৰ ঘণ্টা তাপা হাইচ দু ঘণ্টা
অৰুণাচলৰ বৰ্ডাৰ নে ভূটানৰ বৰ্ডাৰ পৰে
সেইটো ভূটানৰে বৰ্ডাৰ নেকি
উম
গমতো নাপাওঁ সেইটো সুধব লাগব এইটো তাৰপিছত আমি গেলো যায়কিনে বাৰটা মান বজাৰ পৰা বঢ়িয়াকে গা চা ধুই ফুৰ্তি কৰি তিনিটা ছয়টা মান বজাত বঢ়িয়াকে তাৰ পৰা ওলাই দিম
আহ সেইটো প পাৰি কিন্তু
অ দুঘণ্টা মানত মামাহঁতৰ ঘৰত আহি পামহি সেইটো আমাৰ কথা আৰু তাই তেতিয়া যদি থাকবা খোজঁ থাকি দিলোঁ নহ'লে ঘৰত গুচি আহিলো আৰু
মানে আমি এনেকে ৰাতিপুৱা কেইটাত যাব লাগব আমি আৰ ৰাতি পা কেইতাত যাবা লাগব
এতিয়া তেজপুৰলৈকি তৰ কিমান দুই ঘন্টা তিনি ঘন্টামান লাগিব নেকি
অ এই দুই ঘণ্টাত তিনি ঘণ্টা আৰামত গাড়ী চলাব পাৰিম
বেছি লাগিব চাগে তিনি চাৰে তিনি ঘণ্টা চাৰি ঘন্টা মেক্সিমাম লাগিব চাগে
অ অ নাই নাই পিছে অলি পিছে অলি নৰা আইভা অ নাই নাই নৰা আইভা পিছে আৰো যদি তিনি ঘন্টা লাগে যদি তিনি ঘন্টা লাগে তাৰে পেৰে আৰু এম হেৰিহঁতৰ ঘৰৰ পেৰে আৰু অ কি কয় এইটো ভূটান ভূটান চকী কলি ন
অ
ভূটান চকীৰ লগকে আৰু ডেৰ ঘণ্টা
আহ দুই ঘণ্টা ধৰ
দুই ঘণ্টা পাঁচ ঘন্টা নাই নাই নৰো আইভা
উম
এক আইভা নৰো তাতে থাকবাই লাগবাই
একদিন থাকি দিব লাগিব
একদিন থাক
পিছদিনা এভলেবল
অ
থকা মাথাটো মাৰবই লাগব আৰু কত
থাক থাকা এ আমাৰ আৰু লৰা মানুহ টেনচন নাই না এটা ৰুম দিলি হল চেপাই মেপাই কিবা কে থাক থাকবা ই হ'ল আৰু মাটিতে হক মাটিয়ে চাটিয়ে টেনচন নাই আৰ আমাৰ কতো আৰ আমাৰ এই টোপনি মাৰিম সিদিনা কথা চথা পাত পাতাতে পাতাতে দুই তিনি পাঁচ ঘন্টামান টোপনি যাব আৰ আৰামত
কটো
ই কৰিম দে এনেকা অ টেনচনে নাই আৰু শিকো লৈ যাব লাগ ব লগত অ সেই শিকো লৈ যাব লাগ ব লগত
কে বস্তু
ম মামাকো লৈ যাব লাগ ব লগৌ
অ মামা মামাটো অ মামা তাতে থাকোতে যাবা লাগ ব
উম, তাতে থাকাকে যাবা লাগব।
যদি কয়, হ'ব বুলি বঢ়িয়াকে তেতিয়া যাম আৰু।
একাউণ্টতে যাব লাগে।
বুটান যোগীবোৰে লবহে যায়।
ভাল লাগব যাইফেলে। আমাৰ হেৰিয়াতে গেছিল অ', শিল শিল কেনেকা ইফালে পাহাৰ লগতে নদীটো তাৰে কাষতে বালি মানে খানা খোৱা, স্পট তো। ভাল লাগব যাই ফেলে। পানী থাকলি যাব লাগব কিন্তু পানী নাথাক, থাকিলি যাবা নৰা।
ওঃ পানী থাকে ভূটান চকিত।
অহ,
থাকে কণ্টিনিও পানী থাকে।
অ, তাতে আৰু তাৰে আৰু মামাক যদি কওঁ তাতে যদি গাড়ী- চাড়ী যোগাৰ কৰে মামাই বাৰু গাড়ীত গেল, খানা- চানা বস্তু এনেকুৱা পেকিং কৰি বৰ খানা খাব বহুত ইচ্ছাৰে।
খানা খা যদি উকিয়ামৰ ফালেও যাব পাৰি।
উকিয়াম- উকিয়াম কিন্তু যাব পাৰে দেই উকিয়াম যাব পাৰে, মই গম পাওঁ এইটো উকিয়াম যাব পাৰা যায়। খানা -খোৱাৰ কাৰণে। বেছ, আমাৰ হেৰিয়াতে গেছিল না মাজতে, যাৰ পৰা যায় খানা খাবা।
আৰু হেৰি মই এটা পিচি ল'ম বুলি ভাবি আছোঁ।
পিছি?
অহ, '
বিল্ড কৰবি নেকি?
হা,
বিল্ড কৰবি নেকি?
বিল্ড মানে, তাকে ভাবছো পিচি লওঁ না লেপটপ লও ভাবি আছো।
লেপটপতো একো দিগদাৰ নাই কাৰণ আমাৰ সৰুটোই যে ফ্লিপকাৰ্টত কাম কৰে,
উম,
সিয় লেপটপ লৈছি। সিৰ লেপটপটোত, মানে সি লৈছিল ছেভেনটি থাউজেণ্ড হা,
উম,
চব গেম চলে কিন্তু সেইতাত।
অ,
কিন্তু পিচিটো বিল্ড কৰলি তই চাপজলি এতিয়া য'তে -ত'তে লৈ যাব নৰবি আৰু পিচিটো।
অহ,
কিন্তু পি পি চি টু আৰু পি চি আৰু লেপটপটো ছেমেই চাগে ন',?
পি চি আৰু লেপটপটো ছেম কিন্তু ছেম নহয়।
অঁ
এতিয়া ধৰি লও, তই এই লেপটপ এটা কিনছা এক লাখ টকা
অ
পি চি বিল কচা ধৰি লও এক লাখ দহ বিছ হাজাৰ ভিতৰত এক লাখে ধৰ আৰু এতিয়া কিন্তু পিচিটো কি হয় তই বস্তুগিলা তই বেলেগ বেলেগকে কিনা না? দামটো কম পৰে বেলেগ বেলেগকৈ কিনিলে আৰু সেইটো কাৰণে, কম বৰ দামটো কম পৰে সেইটো কাৰণে তই যদি পি চি এটা বনা তই কমপনেন্টগিলা মানে পা যদি লেপটপটোতকে সেইটো কৰিব পাৰা আৰু
নিজৰ মৰ্জিমতে আৰু চাপ'চলি এইটো বস্তু কয়ে, মোৰ ইমান দৰকাৰী নাই এইটো কম পাৱাৰত লগাই দিলে হ'ব
আৰু লেপটপগিলাত প্ৰচেচাৰগিলা অলপমান হেৰি থাকে আৰু কমজোৰি থাকে হেৰিতকৈ, কম্পিউটাৰতকৈ ছেম বাজেটৰ আৰু, অঁ মানে ধৰি লোৱা ত এক লাখ টকো যিমান কৰিব পাৰি আছা, এই লেপটপ এটাত মই সিমান এক লাখ টকা তাত যদি পিচি এটা নহয় তাতকে বেছি
বেছি কৰিব পাৰ, অঁ সেইটো হ, অঁ সেইটো হয় কিন্তু গ্ৰাফিক্সটো ভাল পাবি। পি চি পি চি উ লিছো পি চিটোৱে ভাল আৰু লেপটপটোত নিজৰ সুবিধা আছে, সেইটো হয় য়া চাবচলি তাই ৰাতি আমাৰ ঘৰত আহিলি লৈ আহিলি লেপ তবটো তাৰপিছত পি পিচিটোতো আনবা নোৱাৰবি।
উম
ত ঘৰতে থাকিব পিচিটো
গ
আৰু লেপটেপত তই এতিয়া বিচনাাত বাগাদি বাগাত দিতে চিনেমা চাই থাকিব পাৰবি আৰু কম্পিউটাৰত কিন্তু তই বহি ফেলাই চাই থাকিব লাগ ব
উম
চবৰে নিজা নিজা ফাইদা দিচোন এটা এটা তই যদি এতিয়া গেম চেম খেলিম বুলি ভাব চা, তই যদি পি এম চি এম খেলিম বুলি ভাবছা মোৰ মতে পিটো বিল্ড কৰাই ভাল হব
জি টি চিক আহি আছে ন
অ জি চি চিক আহি আছে ন দকানীয়ে কৈছিল জি ট ছিক্স অ চাৰে চয় হাজাৰ ন সাত হাজাৰ পিচিটটো ফ্ৰীতে ল'ব পাৰিবি নেকি
নৰা নৰা ক'তো ফ্ৰী নাই আৰু এইটো এইটো গেমৰ হে হেকমডন নোলাই বোলে
একমতো নোলাই
আহ পোৰা পোৱাৰ হৈছে
বহুত ডাঙৰ বেলেচোন যেতিয়া জি টি ফাই ভখনতকে বোলে দুগুণ
অ দুই বিলিয়ন টকা লগাইছে লগাই
দুই বিলিয়ন টকা আৰু গ্ৰাফিক্স বলে এনেককা গ্ৰাফিক্স সেইটো
দুই বিলিয়ন টকাত কেলা হেৰি এ আৰ কি বুলি কয় ডুবাইৰ যে হ তু আছে কি বুলি কয় বুইজ খালি কোৱা
আহ
সেইটো বনাওঁতেও দুই বিলিয়ন টকাই লাগিছে দে
কাষেত ৰেই
এটা গেম বনাইছিলে ইমান বাজেটত
ইমান হেভি গেম হ'ব এতিয়া
মজা লাগিব
বহু হেবি লাগিব মোৰ কৰে খেলিও মজা পাম এ তই হেৰি এটা কাম কৰ
এ
বিল্ড কৰাই ভাল হ'ব নেকি
চাওঁ চোন বিল কৰো এতি টিভি এটা লবৰ হৈ য়াব পি এচ। ফাইভ লগাই লয় দাৰেক্ট
অ টিভি এটা ল'লে হৈ যাব তোৰ ৰুমত টিভিটো ক'ত ল'বি
টিভিটো মোৰ ৰুমত বিচনাৰ সন্মুখত
ইষ্টেণ্ ষ্টেণ্ড লৈ লগাব লাগিব
ইষ্ট নে লৈ কিয় লগাব লাগে
ৱালত কত লগাবি তই চোন খিৰিকী আছে যাতে
মোৰ বিছনাখনৰ পিছফালেহে খিৰিকী আছে অপজিট চাইডে য'ত এই ফ্ৰেম চ্ৰেমবিলা লগোৱা আছে নহয় পিচিটো নহয় পিচি টোতো মোৰ বিছনাৰ কাষতে আছে অপজিট চাইডে গৈছো বিছনাৰ
অ অপ'জিট চাইডে য'ত চেবুল চেবুল গেলাক তাত আছে অ তাত লগাব পাৰিবি ঠিক কথা কছা এই ৰ ৰ ৰ পিএচ ফাইভ এটাৰ দাম কিমান
পি এইচ ফাইভ এতিয়া ফিফটি ফাইভ চলি আছে চাগে।
ফিফটি ফাইভ চলি আছে। চাপলি এনে যদি গেম খেলাৰ কাৰণে তই যদি লোৱা তেতিয়া'লে পিচি পি। সেনকে পিএছ ফাইভ টো কিনা। ভাল হ'ব। কিন্তু গেম চেম খেলাৰ কাৰণে যদি নহলো কিবা মই বেলেগও কৰিব পাৰিম তাতে। তেতিয়া হ'লে কিন্তু। পিচি বিল কৰাই ভাল হ'ব মোৰ মোৰ মতে। যদি আৰু কৈছো হয়।
পইচা দু এটাতে সমানে যাব কাৰণ পি চি এটা বনালেও সেই ডেৰ লাখ টকা মানে যাব ভাল চাইজদি বনাব খোজো কাৰণ এতিয়া ৰেম চেমত। প্ৰাইজ বাঢাৰছে।
বহুত বাঢ়ি গৈছিল।
এ আৰু টিভি এটা লৈ ল সি বাজাবা।
অ সিমান মানে যাব টিভিটো কিন্তু তই বেলেগ বেলেগ কোম্পানী যদি লোৱা।